আঅ
মইয়ে চাহ বনাইছো।
চাহ বনাইছা ৰাতিপুৱা চাহ খুৱাই নাই নেকি?
নাই নাই খালো, এতিয়া মানে আলহী এজন আহিছে। সকাৰণে মানে বনাইছো আৰু। আৰু ৰাতিপুৱা চাহকাপ খোৱা ভালো নহয় ন।
নহয় আৰু কি জানা ৰাতিপুৱা যে উৎপাতকে চাহকন খোৱা যায়। তুমি মানে অ এনেই নহয়ে বুলি ক'ব লাগে হয়। তুমি কি হয় ইয় চবকে পঠিয়াই কৰি লৈ কাম বন কৰি। সেই তেতিয়া শান্তিয়ে বহি লব সেইকণ চাহৰ খোৱা নিচিনা শান্তি নাই গম পাইছা
নাই এইকণ সময়তে অকণ চান খাও আহ। অ ৰাতিপুৱা চাহ খাবলৈ ওলাও হয় দালিতে মাৰিবলৈ হয়
হেৰি মাইকী মানুহ খিনি হয় বিশেষকে হয় নে।
উম। স ল'ৰা ছোৱালী থাকিলে সেইটো টাইমত বৰ অসুবিধা হয়। উ। অঁ। উম শান্তি লাগে। আৰু আমাৰ মানে কি অসমতো চাহকাপ নহলে নচলে ন মূৰৰ। বিষৰ ঔষধ, মন বেয়া লগা ঔষধ, মেডিচিন একদম মানে চাঁহ নহলে নচলে
কালি কি হল জানানে নাই মোৰ শাল এখন আছিল যে। এয়াৰ চাদৰ লগাইছিলো শাল খন মানে কি মই ঘৰত কাষতে এনেকে ওলমাই পেলাই থৈ দিওঁ মানে বাহিৰৰ বাহিৰৰ সাল নহঁ। তাৰ পাছতে কৰিলো কি মইছো চাগে থাকিব মানে কি হ'ল এখন কাপোৰে ঢাকি থওঁ। থৈ তাৰ ওপৰত আকৌ তিৰপাল খনে ঢাকি থওঁ হয়নে। তাৰপিছতে পালখনে ঢাকি থোৱাৰ পিছতে কি হ'ল বৰষুণেতো আহি গল ৰাতি, ময়ো টোপনি গ'লো বুইছা নে মইও টোপনি গ'লো এইহ ৰাম গুটে গোতেই শালখন দেখিছো ৰাতিপুৱালৈ একেবাৰে ভিজি অৱস্থা নাইকিয়া হৈ আছে বুজিছানে। তাৰপিছত এতিয়া মই আকৌ তাকে অকণ মেলি দিছো। এতিয়া মেলি দি কাম এটা কৰিছো শালখন আৰিছো, আৰি তুলথা চোলথা অকমান বহলাই মেলি দিছো। গোটেই মানে সূতা খিনি, অ কোৱাচোন কি কৰিব লাগিব?
তাৰ পিছত কাপোৰ খন বৈ শেষ হোৱাৰ পিছত এই লগতে সামৰি থব।
অহ
মানে কি বৰষুণ এতিয়াতোন কেতিয়া অ কেতিয়া বৰষুণ হয়। নাই ন'?
ন 'সামৰি পেলাই ন' ঘৰৰ কাষ এটাত মানে ৰেডি হৈছোঁ। এই পানী পইচা এটা ধুনীয়াকে ওলমাই থৈ দিও থৈ পেলাই আকৌ ঢাকি থওঁ। মানে চোতালত বোৱা জেগাৰ পৰা আনি পেলাই ইয়াত সামৰি পেলাই থলো হয়, ৰাতি ঢাকাৰ পিছত আকৌ তিৰপাল এখনেও মানে ঢাকি থওঁ বুইছানে। কালি কি হল উৎপাততে কালি তিৰপালখন নিদিলো নহয় গম পাইছা ইচৰাম মোৰ একে গাটো বিষাই গৈছে বুইছা বগা মেখে খেলা লগাইছিলোঁ তাত বোলো হেৰি খুটাটো বনাম কালাৰিং যি কালাৰ পাওঁ বৰ্ণালী পাতটো বৈ দিম। উফ, ৰাম এতিয়া বৰষুণত এটা দাগ থাকে নহ বৰষুণৰ দাগটো বহুত বেয়া তুমি চাবাচোন কেতিয়াবা কাপোৰ কানি যদি বৰষুণত তিতে তুমি যদি আকৌ শুকুৱাই লোৱা খাও লাগিব নহয় এতিয়া আৰু আমি কি হয় বৰষ তিতা কাপোৰ যদি ছাৰ্ফ -চাবোন দি ধুই নিদিও আমাৰ কাপোৰখন খাও লাগিবই। কিন্তু এতিয়া মই শাল খন কি কৰিম কোৱাচোন বাৰু সূতা খিনি মোৰ কিবা এটা চলি চন দিয়া মানে সমাধান এটা দিয়া মোক। দিছোৱে অ'গোটেইখন মেলিছো আৰু উপায় নাই তুলঠা টোলঠা চব খুলি পেলাই চব মেলি দিছো বুইছা উম।
শুকালে একো কথা নাই। শুকালে আপোনাৰ ভাল হয় মোৰো মানে তেনেকুৱা ছিল ময়ো বগা লগাইছিলো যোৱাবাৰ চাদৰ তাৰ পিছত সেই তেনেকুৱা হ'ল মানে বৰষুণ মোৰ ছাল আছেই ওপৰত কিন্তু মানে সেই টিং খিনি ফুটা আছিলে ফুটা থকাৰ কাৰণে মানে বেছি চি যেতিয়া বৰষুণ পৰিলে টিংখিনি ফুটা ওলাই গোটেই কাপোৰ তিতিলে। তাৰ পিছত মোৰো তেনেকুৱা হ'ল মই আকৌ উলিয়াই ৰ'দত দিছো
বহুত বেয়া লাগিছে অ' মোৰ। ইমান কাপোৰ বৈছো মই তেনেকুৱা হোৱা নাই এবাৰু। বগাই আছিলে হয় অইন সোতা হলেও বেলেগ এটা কথা -কথা ন' বগাতো তোমাৰ হাও বিলাক লাগিলেওতো উজ্জ্বলি যাব। হয় নে নহয় মোৰ তাকে একে মাথাটো বেয়া হৈ আছে। বা ভাবিছা নে ভাল নালাগে আৰু মোৰ হৈছে তোমাৰ সেই চাৰি খনেৰে মোৰ দু দুখন বৌজনী দুখন ন' আৰু বৌ -বৌয়ে তাকে কৈছে তই ভালকে নথলি মোকে গালি পাৰি পাৰিছে আও, মই বোলো সদায় ভালকে থওঁ সদায় থওঁ আজি কেনেকে কি হ'ল কি হল মই নিজে পাহৰি থাকিলো বুইছানে ইমাননো পাহৰিব লাগে নে বাৰু। মই একে সেইটোৱে মাথাটো বেয়া হৈ আছে বুইছা এতিয়া মানে মই ভাত- চাত বনাবলে যাবই পৰা নাই।
অহ, এতিয়া শুকালে একো নহয় গম পাইছা নে মোৰো তেনেকুৱাই হৈছিল নহয়। অহ, কিন্তু সেই সুমুৱাওতে মানে ভালকে মানুহ এগৰাকী মাতি পেলাই সেই তুলঠাটো থৈ পেলাই সোমোৱাব মানে পিছত আকৌ হে মানে টানি- টানি টানি ভৰাব। অহ, মানে হেৰি হব যে ঢিলা ধেপা হলে বেয়া হব বুবলৈ।
এ' তাকে মূৰতো বেয়াহে আছে বুইচা মোৰ আজি লাগিবয়ে নহ মাতিছো বাৰু ব বৌজনিও আহিল দুই জনিয়ে কৰিছো আমি এতিয়া হেৰি হল তেতিয়া মানে সেইটো কথাই মাথাত বেয়া হৈ আছে জানে অ', কি কষ্ট একদম মানে কিবা লাগি গৈছে বুইছা নে মোৰ। সেয়া আৰু তোমাৰ এতিয়া কাপোৰ- চাপোৰ এনেই লগোৱা হৈ আছে নে শালত? নাই পৰাপক্ষত মানুহে বাৰিষাত নল লগাই আমাৰ নিচিনা মূৰ্খ সোপাহে লগাই।
এই মোক কয় মোক মাহঁতে কৈয়ে থাকে আমি এনেকুৱা দিনৰ কাপোৰ নলগাও মানে এই বাৰ বাৰিষা দিনটো দিনেই তাৰ পা এতিয়া পথাৰৰ চিজেন নহ'ব জানো।
অহ, নলগাই।
অ আৰু কোন সময়ত বৰষুণ আহে ৰ'দ দিয়ে ঠিক নাই কাপোৰতো তেনেকে পোৱাই নহয় ন এশ কেতিয়াবা তোন এসপ্তাহ ধৰি হেই খটা ধৰে হয়নে তেতিয়া কি কৰিব আপুনি বো বো বোৱাই নহয় সেইকাৰণে মানে আমাৰ একদম মাঘৰ বিহু খাই লৈ
অহ তেতিয়া হেৰি কৰে হয় অ মাঘ ফাগুন চ'ত বহাগ জেঠ মানলৈকে ধুনীয়াকে মানুহে বব পাৰে আও উম জেঠলৈ ওলাই যায়গে জেঠৰ পিছত আহাৰ শাউন ভাদ ভাদ আহি ভাদ এইকেইটাত নলগাই মানুহে উম উম আমিও ভাবিছিলো দুইজনীয়ে হাতা বাতটা বৌমা পটকে ওলাব বোৱা দে কওঁ দে এইবুলি কৈ পেলাই দুইজনীয়ে কৰিলে দিয়া হৈছে বুইছ নে এখনহে ওলাইছে তাক তাকে কৈছে বৌয়ে এতিয়া যিখন ওলালে সেইখন মোক দিবি বৌয়ে কৈছে
অ অ
নিজে হে হৈছে কৈছে সেইখন মোক দিবি তই ইয়াৰ পৰা ল'বি বুলি কৈছে এ বোলো হ'ব দিয়ক আপুনি ল'ব আও বোলো আৰু উপায় নাই আও
হয়
গৈ আকৌ নিজে সুতা চুতা খিনি নিজে আনি দিছে ন মোক এতিয়া মই লাগিলে হে কৰি মা আৰু বৌকে ভালখন দিম আৰু
অ অ
আমি মানে কি কৈছো তলত এনেকে চিৰিয়া বাচিছো মেখেলাখন মানে চিৰিয়ে হে বাচিছো গোটেই কেইখন
অ পানী এগিলাচ অ মইয়ো বেয়া পাও এনেই খিচখিচিয়াই ভাল লাগে ঘৰত বোৱা হলে উম মইও ডাঙৰ ফুল বেয়া পাও উম
এয়া সেইটো ক্ষেত্ৰতে কামত লাগি আছো আজি ৰবা তাছতে ইয়া পিছফালে হেৰি আহে হল কি বুলি কয় যে পাণ এজোপা আছিলে পাণজোপাও তোমাৰ গোটেই বান্দৰে চোচৰাই গোটেই পাণজোপা বগা আজি মোৰ লোকচানে লোক
লোকচান হৈছে
বহুত লোকচান আজি আও গম পাইছা কালি খালে ইয়া হেৰি সোপা ইয়া দালি আনিছিলো হেই মই যে কৈছিলো হেৰিয়াত মাজতে বান্দৰ নোসোমাই বুলি বজাৰ কৰি আনি বজাৰ খিনি থলো তোমাৰ দালি থুঙাটো লৈ গুচি গ'ল
অ যা হয় দিয়ক বান্দৰ থাকিলে বৰ দিগদাৰ সাৱধানে ৰাখিব অলপ বস্তু বিলাক মানে লগতে থৈয়ে দিব আৰু
মই আহি পেলাই সোমাইছোহে দৰ্জাখন মাৰি বোলে ধান্দাতো আহিছোহে এফালৰ পৰা হয় আহি পেলাই বোলো বস্তুখিনি মুনাত মানে ওপৰতে আছিলে দাঙি দালি টোপুলাটো থৈ পেলাই মই এনে কে আহি পোৱালে মোক সি পিছে পিছে আহিল নেকি সম্ভৱ আহি পেলাই তোমাৰ মানে মই ভৰি হাত ধুই কাপোৰযোৰ সলাই যোৱা নো যোৱালে সি মানে সেইপিনে মখি মূৰে মাৰিলে আও গম পাইছা গাটো বিষাই গৈছে
হয় দিয়ক কিনো কৰিব এতিয়া অ মানুহৰ বেয়া দিন আহিলে মানে সকলো ফালৰ পৰাই আহে
অ সেইটো সেয়া হল কালি আজি আকৌ ৰাতিপুৱা উঠিয়ে তোমাৰ এইটো ঘটনা হ'ল হয় মানে মাথাটো আজি যে ছোৱালী আজি পৰীক্ষা আছে মানে কি কৰে তাইহে জানে মই তাইক আজি ভালকে দেখাবও নাপালো ভাতো বনোৱা নহল তাই আজি ৰুটি হেৰি খাই গ'ল বিস্কুট চাহেকে খাই গ'ল আৰু বুইছানে,
অ তেনেকে গলে বেয়াও লাগে ন, আৰু কি হয় মানে ৰাতিপুৱা ভাতটো খুৱাই পঠিয়ালে একো কথা নাই মানে দিনটো আৰু নোখোৱাল নাখালেও কথা নাই
কথা নাই অ কিন্তু হেৰি অ সেইকণ সময় যিমানে অকমানে হক লাগে এচামুচে হওঁক ভাতৰ নামৰ মানে অকমান খাই গলে ভাল লাগে আৰু হয় ভাল লাগে তাৰপিছতে এতিয়া উপায় নাই এটা তেনেকে
আৰু হেৰিও ডাঙৰ মানুহ দিয়কচোন তেনেকুৱাই মানে ৰাতিপুৱা মানুহে আগৰ মানুহে কৰে আৰু একদম ৰাতিপুৱা ৰজাৰ দৰে খাবা দুপৰীয়া পজাৰ দৰে খাবা ৰাতি একদম ভিখাৰীৰ দৰে খাবা
চাবা অ হয় কথাটো
হয় উল্টা হয়
তাছত এতিয়া হেৰি হ'ল এতিয়া মানে তাকে
ৰাতিয়ে একদম মাছে মাংস একদম দকচি খোৱা যায় হয়নে কিন্তু সেইকাৰণে মানে নে আজিকালি বেমাৰো বেছি আগৰ নিয়ম বিলাক মা মানুহে নাপালা হৈ যায় সেইকাৰ
এতিয়া তুমি কিবা এটা খালে তোমাৰ গাটো বেয়া লাগে আমি আকৌ বস্তু খালে শক্তি পায় এতিয়া আজিকালি আৰু বস্তু খালে গাতো দুৰ্বলহে লাগে তোমালোকৰ কি নাজানো মোৰ বস্তু খালে দুৰ্বলহে লাগে অ মই পৰাপক্ষত সেইকাৰণে অ কৰিবলৈ অশান্তি লাগে ভাত সেইখিনি খাই লৈ বাচন খিনি লৈ পেলাই বহি থাক
উ হ হ উ ময়ো নথওঁ অ ময়ো লগতে ধুই ললে ভাল পাওঁ উম মানে আজৰি হৈ বহিবলৈ পালে ভাল লাগে
ৰাতি পৰাপক্ষত ভাত না নাখাওঁৱে বাৰু তেনেকে মই মানে কি মোৰ নেখালে ভাল ভাল লাগে আৰু খালেহে মোৰ গাটো বেয়া লাগে বুজিছা নে বেয়া লাগে ৰাতি বিশেষে দিনত বাৰু কিবা এটা ৰাতিপুৱা ভাতটো নাখাওঁৱেই ৰাতি তোমাৰ খাওঁ খাই পেলাই হে খাওঁ অ দিনত খাওঁ দুপৰীয়া সময়ত ৰাতি নাখাওঁ তেনেকে থাকো আৰু মই
নাই ৰাতিপুৱাই একদম ভালকে খাই দিব। পিছত দুপৰীয়া নাখালেও নাই বাওঁ অ মোৰো তেনেকুৱাই হয়গে চাৰে দহটা এঘাৰটা বাজে কাম খিনি আজৰি হোৱালে আৰু মোৰ মানে কি হয় বনাবও এলাহ নালাগে বুজিছানে কিন্তু মই বনাই কৰি আজৰি আজৰি হোৱাৰ পিছত যে খাবলৈ মোৰ ইমানেই এলাহ লাগে কিয় মই নাজানো বাৰু
উম অহঁ ঠিকে আছে দিয়া মই এই কামত সেইখিনি লাগি লওঁ ৰ'দটো থাকোঁতে মানে কৰি লওঁ হাঁ তাৰ পিছত কথা পাতিম দিয়া উম